হেল্ল',
হেল্ল',
অ, শুনিছা?
অ, শুনিছো - শুনিছো নমস্কাৰ - নমস্কাৰ। অ, তোমাৰ পৰা মই অলপ সময় কথা পাতিবলে পাৰিম
অ, পাৰিব - পাৰিব।
অ, উম, আমি আজি এই ভ্ৰমণৰ বিষয়ে কথা পাতিম ঠিক আছে।
অ, কোৱা?
উম, অ, উম, অ, প্ৰথমে কোৱাচোন তুমি ভ্ৰমণ কৰিবলৈ ভাল পোৱা নে?
ভ্ৰমণ কৰিবলে ভাল পাও আমি
উ আৰু কিয় ভাল পোৱা।
ভ্ৰমণ কৰিলে তোমাৰ এ কিবা মাইণ্ডত। প্ৰেছাৰ চেচাৰ থাকিলে বা ষ্ট্ৰেচ ষ্ট্ৰেচ থাকিলে দূৰ হয়।
অ অ। মন মনটো আৰু মানে ভাল হৈ যায় ন বহুত মানে কিবা যদি। অ কিবা যদি মানে তোমাৰ যদি চিন্তা হৈ থাকে চিন্তা ভাৱনাটো। মানুহত অ প্ৰত্যেকৰে মানে কিবা নহয় কিবা এটা মানে চিন্তা। এটা বা ভাৱনা থাকেই নহ সেইটো কাৰণে মানে যদি আমি কৰ'বাত যদি মানে ফুৰিব যাও বা ভ্ৰমণ কৰিবলৈ যাও মানে সেইবোৰ চিন্তা মানে অলপ সময় কাৰণো হলেও মানে আতৰ হৈ যায় হয়নে।
হয় - হয়।
অ', অ', অ আৰু তোমাৰ এতিয়ালৈকে যোৱা আটাইতকৈ ভাল ঠাই উম, ঠাইখন কোনটো আৰু অসমৰ ভিতৰত গৈছা নে বাহিৰত।
অসমৰ বাহিৰতে কব লাগিব অসমৰ বাহিৰতে গৈছোঁ।
অ', অ',
মই বাহিৰতে ভাল লাগে কিছুমান জেগাত।
অ অ হয় হয় হয়।
অসমতটো ঘৰি থকা হয়ে আৰু।
অ হয় হয়।
তুমি এনে ক'ত ক'ত গৈছা?
অ মইয়ো ক'ব গলে মই। অসমতো ঘুৰিছো আৰু অসমৰ বাহিৰতো ঘুৰিছো আৰু মই ক'ব গ'লে আহ। মই বেছিকৈ যে পাহ পাহাৰ পৰ্বত থকাত বা। নদী থকা তেনেকুৱা জেগাবোৰ ভাল পাওঁ মই। এতিয়ালৈকে গৈছো, মই অৰুণাচল চাইডে গৈছো, সেইফালে মানে পাহাৰ-পৰ্বত, নদী। বহুত মানে ভাল পৰিৱেশ হয় মানে, বহুত চৰাই-চিৰিকটি থাকে, গছ-গছনি, নদী, পাহাৰ, পৰ্বত। বহুত মানে ভাল-ভাল দৃশ্য তাত দেখিবলৈ পোৱা যায় মায়ে মানে যোনটো জেগাত গৈছো সেই মানে তাত গৈ আৰু জেগাৰ বোৰতে। সি বহুত ভাল লাগিল মানে মনতো বহুত চিন্তা ভাৱনা বহুত দূৰ হৈ আহিল। মানে ক'বলৈ গ'লে এটাই, স্মৃতি হৈ গল মানে বহুত ভাল এটা দৃশ্য দেখি আহিলো তাত গৈ।
অ পাহাৰ পৰ্বতত ঘূৰিলে এনে হাৱা চাৱা বিলাক ভাল লাগে।
অ' অ' হয় হয়। উ-উম, তুমি। ফুৰিব আ, ফুৰিবলৈ যোৱা সেই ঠাইখনৰ কি কি দেখিলা? পাহাৰ-পৰ্বত কিবা কিবি দেখিছিলানে? নে কিবা মন্দিৰ। দেখিছিলানে?
হয় হয়। মন্দিৰ আছিলে, তোমাৰ পাহাৰ পৰ্বততো ঘূৰিছো।
উম, হয় হয়। আৰু আ, সেই ঠাই, উম। মানুহবোৰ কেনেকুৱা আছিল? আৰু সেই তুমি য'ত। গৈছিলা! সেই তাত খোৱা খাদ্যবোৰ। কেনেকুৱা আছিল? আৰু তাত আ মানুহবোৰ মানে আচাৰত আহাৰ কেনেকুৱা তুমি পালা?
হয়, তাৰ মানুহবিলাকো। ক'বলৈ গ'লে আমাৰ অসমৰ মানুহৰ নিচিনা প্ৰায় নহয় বাৰু! অলপ বেলেগ ধৰণৰ।
হয়।
তাত খোৱা-বোৱা, তোমাৰ সেই সিহঁতৰ কিছুমান চাউলবিলাক পালো। চাউলবিলাক অলপ ডাঙৰ ডাঙৰ চাউল হয়। আৰু আমাৰ নিচিনা চাউলৰ লগত নিমিলে। খোৱা-বোৱাটোত কিছুমান প্ৰব্লেম হয়। কিছুমান হোটেলত
হয়।
পাৰ্চনেলি ক'বলগীয়া হয়। আমাক বেলেগ বাচমতি চাউলে ভাত বনাই দিয়ক বা হোটেলখনত।
হয়।
চাউলতে অকন প্ৰব্লেম পালো। বাকী চব ঠিকেই।
অ' অ'।
থকা-বোৱাতো অলপ কম খৰচাতে হৈ যায়।
উম। আৰু সেই, উম। ঠাইখনৰ কোনটো তোমাৰ ফটো বা স্মৃতি তোমাৰ আজিও মনত আছে বা আজিও তোমাৰ মনত পৰে।
ঠাইখনত তাত তোমাৰ চ'দাটো মনত আছে, চৌদা খাইছিলো খুব তাত।
অ' অ'।
চ'দাটো পাইছিলো তাত আৰু তোমাৰ তাত গাখীৰটো মানে আজি আনিলো কালি মানে, মানে তোমাৰ থৈ দিলে মানে দৈ হৈ যায়। ধুনীয়া লাগে খাই।
উম, হুম।
হয় হয়।
গাখীৰটো সস্তা চাগে তাত, সেইকাৰণে তাত মিঠাইবিলাকো সস্তা।
হয় হয়। আচ্ছা আচ্ছা।
বাকী ভ্ৰমণত ক'বলে গ'লে তোমাৰ খোৱা-বোৱাটো সস্তা হ'লে, থাকাটো সস্তা হ'লে, এনেও ভাল লাগে ন?
অ হয় হয় হয়। উম হুম।
বাকী তোমাৰ ভাল লাগা ঠাইখন?
আ মই গৈছিলো, আ অসমৰ বাহিৰতে পৰে, এই অৰুণাচলত গৈছিলো। আ মই গৈছিলো, আ হাইলুং বুলি কয়। তাত গৈছিলো তাত, আ তাত খোৱা বাৰটো মানে বহুত ভাল আছিল ক'বলে গ'লে মানে তাত বহুত অ আমাৰ এতিয়া চোৱা আমাৰ টাউনত এতিয়া অহ, ক'বলে গ'লে মানে খাদ্যবোৰ বহুত আ কেমিকেল দি বনাই ন এতিয়া এইবিলাক খাই এইবিলাক খাই মানে ব কিমান খাবা আৰু খাই খাই আমনিও লাগে বা তোমাৰ স্বাস্থ্যটোও বহুত হানিকাৰক হয়। মই মানে য'ত গৈছিলো তাত খাইছিলো মানে মানে প্ৰায় খাদ্যবোৰ নিজৰ বাৰীতে বা নিজে খেতি কৰিয়ে খাই মানে সেইবিলাক আৰু খাবই লাগে খাই মানে খাইও ভাল লাগে, সোৱাদ আছে বা তোমাৰ অহ শৰীৰটোও সুস্থ-সবল কৰি ৰাখে। অ খাদ্যবোৰ ভালে আছে বহুতে সেউজীয়া শাক-পাচলি ধৰা আৰে উম অনান্য শাক-পাচলি খেতি কৰে, মই যত গৈছিলো
হয়।
পাহাৰীয়া জেগাত প্ৰায়ভাগ মানুহে বইল-চইল খোৱাৰ কাৰণেও ভাল লাগে, বইল সিহঁতৰ বইলটো অলপ আমাৰ আমি বনোৱাতকৈ অলপ বেলেগে সোৱাদ আহে
অ অ, হয় হয় হয়, তেওঁলোকৰ সোৱাদটো বহুত বেলেগ হয় আমাৰ মানে আমাৰ লগত মানে নিমিলেই বুলি কওঁক। ক'ব পাৰি তে তেওঁলোকৰ সোৱাদটো খালে আৰু আমাৰ লগৰ সোৱাদটোৰ লগত বহুত পাৰ্থক্য আছে।
অহ অহ হয়।
হয় হয়।
বহুত আমি নোখোৱা বস্তুও বহুত সিহঁতে খায়।
অ হয় হয়, অ অ। আৰু তেওঁলোকৰ মানুহবোৰো সেইবিলাক উম খাদ্য খায় সেইকাৰণে মানে তেওঁলোকৰ মই আহ শৰীৰটো দেখি আহিছো বহুত সুস্থ-সবল শৰীৰ হয় আৰু মানে তেওঁলোকৰ ইমান বেমাৰো নহয় আমাৰ এইবিলাক কেমিকেল দিয়া শাক-পাচলি খাই আমাৰতো কিবা নহয় কিবা এটা বা বেমাৰ হৈ যায় কিন্তু তেওঁলোকৰ মানে প্ৰায় খাদ্যৰ পৰা মানে প্ৰায় বেমাৰ বোৰ বাচি ৰাখে মানে তেওঁলোকে নিজে যিহেতু ঘৰতে খেতি কৰি খায় সেইকাৰণে তেওঁলোকৰ মানে বেমাৰৰ পৰাও বহুত বাচি থাকে।
হয় হয়।
নিজৰ হেল্থৰ কথা নিজে ভাবিব লাগিব তাকে।
অঁ অঁ হয় হয়। আৰু তুমি কোৱাচোন তুমি ভ্ৰমণ সৰুতে মানে তোমাৰ লগত কিবা এ এনেকুৱা এটা ঘটনা ঘটিছিল নেকি মানে তোমাৰ যোনটো তোমাৰ আজিও মনত আছে বা কিবা মানে ভাল হওঁক বা উম কিবা এটা মজা ফূৰ্তিৰ কথা কিবা এটা স্মৃতি আজিও তোমাৰ মনত আছে নেকি?
হয় হয় সেনেকুৱা তোমাৰ কবলৈ গলে তোমাৰ এই হাওৰা ষ্টেচনতে তোমাৰ সেই ডুপ্লিকেট টি টি থাকে যে
অঁ অঁ হয় হয়।
অঁ এনেকুৱা এজন পাইছিলো তোমাৰ সেই মাস্ক আমাক ফাইন লম বুলি কৈছিলে মানে তিনি হাজাৰ টকা। পাৰ পাৰ্চন কে তিনি হাজাৰকে ল'ম বুলি কৈছিলে সেইটোৱে বেয়া লাগিলে আৰু বেলেগৰ পৰা পৰি লোৱা বা হৰি কৰিব আহিলে এনেক লুটিব নাগে মানুহক।
অঁ অঁ অঁ হয় হয়।
বাকী এনেই তোমাৰ এনেকুৱা কিবা আছে নেকি?
মোৰতো মোৰ তেনেকুৱা ক'বলৈ গ'লে তেনেকুৱা নাই হোৱা কিন্তু মই যোনটো জেগাত গৈছিলো মানে আহ ক'বলৈ গ'লে উম চাবলৈ গ'লে মজাই কথাই বুলি ক ক'ব পাৰি মানে পাহাৰ পৰ্বতটো আছিলে ন। মানে খোজ কাঢ়ি মানে ইমান ভাগৰ লাগে মানে আমাৰ লগত মানে এজন কৰিবলৈ কাৰণে মানে অলপ অ খোজ কাঢ়িব নোৱাৰে মানে পাহাৰ পৰ্বত মানে উঠিব নোৱাৰে মানে। বহুত উ খ ওখ ওখ জেগা আছিলে এজন শকত মানুহ গৈছিলে মানে তা তেওঁ মানে ইমান খোজ কাঢ়ি যাব নোৱাৰে বা আহ উঠি কিনি যাব নোৱাৰে মানে সেইকাৰণে আহ তেওঁৰ লগতে মানে বহুত খিনি ৰখিব লগা হয় বা তে তেওঁৰ লগত মানে খোজ কঢ়িব নামা তা অলপ মানে সেইটো কাৰণে বহুত ধেমালিও হৈছিলে সেইবোৰেই আৰু।
তাকে এনেকে সেনেকে ভাল লাগে নহয়।
অঁ অঁ হয় হয় আৰু মানে ক'বলৈ গ'লে এত তে বন্ধুও আছিলে আৰু বন্ধুৰ লগত সেইবিলাক গৈ ফূৰ্তিও হয়। বহুত মানে ভাল লাগে।
হয় হয়।
তুমি এনেই আহ ভ্ৰমণ কৰো ফুৰিবলে কাৰ লগত উ ভাল পোৱা তোমাৰ পৰিয়ালৰ লগত নে তোমাৰান বন্ধু বা বান্ধৱীৰ লগত কাৰ লগত?
মই কবলৈ গ'লে বন্ধু বান্ধৱী লগতে ভাল লাগে।
অহ হয়।
পৰিয়ালৰ লগতো ভাল লাগে কিন্তু পৰিয়ালৰ লগত এনেকে ইমান গৈ নাই পোৱা মানে।
হয় হয় হয় হয়। বন্ধু বান্ধ আনিবলে ভাল লাগে ন বন্ধু বান্ধ মানে আপোনাৰ যদি বন্ধুৰ লগত যোৱা বা আন কাৰোবাৰ লগত যোৱা মানে বহুত কথা বতৰা হয় বহুত মানে সৰু কালৰ উম হওক বাৰু বা মানে বিভিন্ন ধৰণৰ আমাৰ মানে আমাৰ মাজত মানে কথা ওলাই বা এইবিলগত মানে ফূৰ্তি কৰিবলৈ পাওঁ মানে বহুত ভাল লাগে মানে।
হয় হয়।
হয় উম।
মানে এতিয়া ধৰি লোৱা তোমাৰ আমি ইয়াৰ পৰা গৈছিলো ট্ৰেইনতে গৈছিলো। ট্টেনত বহুত বিভিন্ন ধৰণৰ মানুহ লগ পাইছো, বিভিন্ন ধৰণৰ মানুহৰ লগত কথা পাতিছোঁ। চবৰ চিন্তা ধাৰা বেলেগ, কিছুমান মানুহ ভালো পাইছোঁ কিছুমান মানুহ বেয়াও পাইছোঁ। বহুত খিনি কথা শিকিব পাৰি আৰু ভগৱান এটাক কৰিলে।
হয়-হয় অ, হয়। বহুত খিনি কথা শিকিব পাৰি, কিছুমান মানে জেগা দেখিব পাৰি মানে ভাল কোনটো জেগাত মানে ভাল কোনটো জেগাত কলে বেয়া মানে বহুত কে অভিজ্ঞতা মানে উম ক'ব গ'লে মানে অভিজ্ঞ তা লাভ হয় তুমি যদি মানে কবাত ফুৰিব যোৱা সেইখিনি জেগাৰ পৰা মানে তাত কি - কি হৈছে কি নাই হোৱা মানে বহুত অভিজ্ঞতা লাভ কৰে এতিয়া মই যেনেকে এতিয়া গ'লো মই মই এতিয়া তাত দেখি আহিলো যে মানে ঘৰতে যৰিত তুমি এতিয়া খেতি কৰি খোৱা তোমাৰ সেইখিনি পৰা কিমান লাভ হয় তোমাৰ শৰীৰটো কিমান উম, মানে বাচি থাকে মানে লা উম, অকণমান হ'লো মানে মই কিবা এটা অভিজ্ঞতা মানে শিকি আহিলো। মানে তেনেকেই মানে নানান জেগাৰ পৰা নানান তুমি অভিজ্ঞতা লাভ কৰিব পাৰা।
হয়-হয়।
অ', অ',
পাহাৰৰ ফালে ঘলে তোমাৰ সেই ধৰি লোৱা ফল মূল যি ফল - মূল খোৱা হলেও ছিঙি - ছিঙি নিজে গছৰ পৰা পাৰি খোৱা। কমলা খোৱা সেইবোৰ মজাই বেলেগ আৰু ন।
হয়-হয় অ, মজাই বেলেগ বহুত ভাল লাগে। এতিয়া তুমি ভ্ৰমণ যদিত যাম বুলি ভ - ভাবা তুমি আহ কোন জেগালৈ যাবা?
এতিয়া মই ভাবিলে তোমাৰ আনিনি ফালে যাম আৰু আনিনি ফালে যোৱা নাই।
হয় - হয় আনিনিফালে।
হয় হয়, আনিনিখন বৰ ধুনীয়া কৰি গৈছিল।
হয় - হয় - হয় অ, আহ, মই বাৰু তাত যোৱা নাই, আহ, সিমান দেখা নাই এনেই ক'ব পাৰিবা নেকি জেগাটো মানে কেনেকুৱা য যদি তুমি জানা?